হেল্ল'
হয়, নমস্কাৰ।
অ, নমস্কাৰ-নমস্কাৰ। ক'ৰ পৰা ক'লে আপুনি?
মই কম্পিউটাৰ কেফে এখনৰ পৰা কৈছিলোঁ।
অঁ। কিবা কাম আছিল নেকি আপোনাৰ?
হয়। মানে মই কম্পিউটাৰ দোকান এখন খুলিছিলোঁ।
হয়-হয়।
তাতে কিছুমান বস্তু মানে, কাগজ-চাগজবোৰ কিনা-বেচা ধৰ ইয়াৰ পৰা আপোনাৰ যদি, আপুনি দোকান খুলিছে নেকি?
অ‍ঁ, মোৰ দোকান খোলা আছিলে মানে। আপুনি মোৰ নম্বৰটো ক'ত পালে?
আপোনাৰ নম্বৰটো মোক দিলে দাদা এজনে বাৰু।
অঁ-অঁ। তোমাৰ এনে হেৰি কেনেকুৱা? এনে তোমাৰ দোকানত বিক্ৰী কেনে বিক্ৰী কেনেকুৱা হৈ আছে?
বিক্ৰীবোৰ ভালে হৈ আছে। কিন্তু আমি ধৰ নতুন নতুন হেৰি কৰিছোঁ যাতে আমাৰ পৰা আপুনি ধৰক হেৰিত নিব নিব পাৰে বস্তুবোৰ, কম দামত।
উম-উম। তাকে এনে আপোনাৰ দোকানখন ক'ত আছেনো ক'ব পাৰিব নেকি?
মোৰ এইখন তেজপুৰতে আছে।
তেজপুৰতে আছে ন? উম-উম, পিছে তোমাৰ এতিয়া হেৰি এনেই কি-কি, এ কি-কি বনোৱা হয় তোমাৰ দোকানত এনে ক'ব পাৰিবা নেকি অলপ?
হয়। আমাৰ ইয়াত পাছপোৰ্ট ফটো আৰু জেৰক্স কৰা হয় কিবাকিবি এইবোৰ, অনলাইনবোৰ কৰা হয় আৰু।
অঁ-অঁ, ঠিকে আছে বাৰু। এনেই তুমি মোক কিয় কিহৰ মানে কাৰণত ফোন কৰিছিলা, এনেই অলপ মানে বুজাই কব পাৰিবা নেকি?
হয়। মানে আমাৰ দোকানখনত আপোনালোকে আপুনি মানে নতুনকে দোকান খুলিছে বুলি গম পাইছোঁ আমি।
হয়-হয়।
যদি আপোনাক কিবাকিবি বস্তু লাগে, আমাৰ পৰা আমাৰ লগত কণ্টেক্ট কৰিব পাৰে।
ময়ো ভাবি আছিলোঁ মানে, আপোনালোকৰ লগত কণ্টেক্ট কৰিম বুলি, মানে সেইটো আপুনি ফোনটো কৰিলে ভালেই হ'ল বাৰু। পিছে আপুনি মোক এ কি সহায় কৰিব পাৰিব এনেই কওঁকচোন?
তেনেকৈ সহায় মানে আমাৰ পৰা আপুনি বস্তুবোৰ নি পেলাই খুব কম দামত কিনিব পাৰিব। আমি হলছেলাৰছত দি দিম আপোনাক বস্তুবোৰ।
অঁ। এনেই তোমাক তোমালোকৰ এনেকে মানে ছেকেণ্ড হেণ্ড, ছেকেণ্ড হেণ্ড কম্পিউটাৰ-চম্পিউটাৰ বিক্ৰী কৰা হয় নেকি? তোমালোকৰ দোকানত। পাম ন?
হয়।
আৰু এনেই তোমাৰ এনেকা কৰ্মচাৰীকেইজন আছে তোমাৰ দোকানত এনেই?
আমাৰ ইয়াত তিনি-চাৰিজন আছে।
অঁ।
আৰু আৰু দুই-তিনিজন মান লাগিছিলে মানে আমি বেলেগ এখন দোকান খোলাৰ কথা চিন্তা কৰি আছিলোঁ।
অঁ ভালেই ভাবিছা বাৰু মোৰ মা মোৰ মানে তোমাৰ কৰ্মচাৰী তিনিজনমান বেছি হৈ আছে। যদি লাগে মোৰ পৰা তুমি নিব পাৰিবা। কিন্তু তুমি দ এনেই দৰমহা পাতি কিমান দিয়া তোমাৰ কৰ্মচাৰীকেইজনক?
দহ-পোন্ধৰ হাজাৰ মান।
অঁ, ঠিকে আছে বাৰু সেইটোতো ভাল পইচা দিছে বাৰু। মই মানে তোমাক যদি-যদি মই তোমাক মই মোৰ পৰা তিনিজন কৰ্মচাৰীও তুমি মোক কিমান কৰিবা এনে মাহত তিনিটাৰ মিলাই পইচাটো কাৰণ মোকে দিব লাগিব ন তুমি পইচাটো হেল্ল'
হয়
অ মানে তুমি ত্ৰিশ হাজাৰ চল্লিশ হাজাৰ মান টকা মোক দিব লাগিব চাগৈ ন উম ঠিকে আছে বাৰু তেতিয়াহলে মানে এনে তোমাক এ উম কোৱাচোন
অনলাইন চনলাইনৰ কামবোৰ কৰিব লাগিব গোটেইখিনি শিকি লব লাগিব
অ নহয় মোৰ মোৰ গোটেই কেইজনে তোমাৰ একাডেমীত মানে শিকিথোৱা আছে মোৰ মোৰ মানে একাডেমী এখনো আছে মানে আগতে সেনেকা একাডেমি চলাইছিলোঁ যে তেওঁ অলপ মানে তাৰে ছাত্ৰ
হয়
তেতিয়া মানে সেইকাৰণে মই সুধিলোঁ মানে কেনে কেনে কেনেকে কামবিলাক কৰিব লাগিব শিকিব লাগিব কিবা তোমাৰ পৰা এনেই তুমি অলপ ক'ব পাৰিবা নেকি এনেই তোমাৰ কিহৰ কিহৰ এপ্লাই হয়
পুলিচৰ আৰ্মি আৰু এছ এ চি এইবোৰ হৈ থাকে আৰু ইনকাম চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট আজিকালি সকলো যিহেতু অনলাইনতে হয় আমাৰ ইয়াতে গোটেইখিনি সুবিধা গোটেইখিনি সুবিধা আমাৰ ইয়াতে পাব আৰু সেইখিনি কাম সেই ল'ৰা কেইজনে কৰিব পাৰিবও লাগিব
অ মোৰ বাৰু দুজনে দুজনে ভালকৈ পাৰে এজনে মানে তোমাৰ এনেকা এই ফটো চটো ওলাই পেলাক মানে ভালকৈ পাৰে কিন্তু তোমাৰ এপ্লাই কামবিলাক মানে ইমান ভালকৈ জনা নাই তুমি অলপ
হয় শিকাই দিব পাৰিম কিন্তু আপুনি এতিয়া কিহৰ কি কামত লাগি আছে
মোৰ তোমাৰ একাডেমি চাৰিখন মান আছে তোমাৰ কম্পিউটাৰৰ সেই একাডেমিক এখনো চলাই আছো আৰু তাৰমানে মই কম্পিউটাৰ এখন খুলিম বুলি ভাবিছিলোঁ কিনে এনেই মান মই এনেকৈ চলোৱাটো সেইটো অভিজ্ঞা আছে কিন্তু কম্পিউটাৰ দোকান খোলা মানে অভিজ্ঞতা ইমান নাই তুমি অলপ মানে সেই তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি অলপ কথা ক'ব পৰা মোৰ মানে তোমাৰ বহুত লাভ হ'ব
হয় সেইখিনিৰ বিষয়ে মই ক'ব কাৰণে আপুনি নিজে খুলিব নেকি দোকান
হয় হয় মই নিজে খুলি মানে মই মই নাথাকো কিন্তু কৰ্মচাৰী মোৰ মানে কাম কৰিব তোমাকটো কৈছোয়ে মই তিনিজন বেছি হৈ আছে মানে মই অ পাঁচজনৰ কথা কৈছিলো কিন্তু মানে মোৰ দোকানত দুজনহে ৰাখিম এতিয়া তিনিজনে সেইকাৰণে তোমাক মই দিম বুলি ভাবিছোঁ
হয়
হয়
আপুনি তাতে দুজন মানুহ আছিলে দুটা কম্পিউটাৰ দুটা প্ৰিন্টাৰ বা জেৰক্স মেচিন লৈ থাকিব পাৰে
উম উম
আৰু তাতে ফটো ফ্রেম- চেম সেইবোৰৰো যোগাৰ কৰিব।
অ থিকে আছে বাৰু তেতিয়াহলে।
হয়
আৰু এনে এনে তোমাৰ এ কম্পিউটাৰ কি কি কি কম্পিউটাৰ কি লাভ হয় ভাল?
এল জি কিনা, এল জি ভাল হয় আৰু এই প্ৰিন্টাৰ কিনিলে প্ৰিণ্টাৰ কিনিলে এইবোৰ থাকে আৰু
ঠিকে আছে বাৰু তেতিয়াহ'লে। পিছে তোমাৰ এনেকা হেৰি তোমাৰ মাহিলী কিমান মান ইনকাম হয় এনেই অলপ থুলমূলকৈ'ব পাৰিবা নেকি?
আমাৰ ইয়াত ইনকাম হিচাপে লাভ মানে যোনখিনি কামৰ প্ৰফিট হিচাপে সেইখিনি আমাৰ ত্ৰিশ, চল্লিশ হাজাৰ টকা হৈ যায়। মানে কৰ্মচাৰী খিনিক দিয়াৰ বাদ কৰি।
উম তোমাৰটো এতিয়া দোকানতে থাকা ন তুমি?
হয়।
উম ঠিকে আছে বাৰু। উম। ঠিকে আছে তেনেহলে বাৰু। হয়, মানে পিছে তোমাৰ এতিয়া হেৰি কেনেকুৱা হয় এনে তো তোমাৰ ধৰি লোৱা তোমাৰ এজন মানে কৰ্মচাৰীক দিবলৈ পইচাটো গোটেইকেইটা ভাল হয়নে?
হয়
পইচাটো গোটে
হয় হয় হয় হয়।
অঁ ঠিকে
সিমানটো পইচা ওলাই যায়, আপুনি যদি খুলিম বুলি ভাবে তাত প্ৰফিট আছে বাৰু।
উম।
ঠিকে আছে কিন্তু তোমাৰ এনেকা হেৰি তোমাৰ এনে কিমান মান ৰখে এনেই এমাহত? মই অলপ মানে কব পাৰিবা নেকি থুলমূলকে মোক?
অ এমাহত আমাৰ ৰখে অলপ টকা মানে, আমাৰ লাইটৰ বিলো মৰা হয়।
হোম হোম। সেইটোতো তোমাৰ চৰকাৰৰ মানে তোমাৰ এ পি দি চি এল ৰ ফালৰ পৰা আহে সেইটো পইচা তোমাৰ?
হয় হয়, সেইটো বেলেগ এটা প্ৰফিট দিয়ে আমাৰ হেৰি দিয়ে আৰু।
উম এজনৰ পৰা মানে তোমাৰ এজনৰ ৰিচাৰ্জ মাৰিলে তাৰ পৰা কিবা এটা পইচা পোৱা যায় চাগৈ ন?
অঁ সেইটো পোৱা যায় সেইটো মানে ৰিচাৰ্জটো হেৰি কৰি আৰু কিছুমানৰ কম থাকে কিছুমানৰ বেছি থাকে। কিছুমানৰ এহেজাৰ থাকে সেনেকুৱা আৰু সেইখিনি চাই পেলাই দি
অঁ ঠিকে আছে বাৰু তেতিয়াহলে কিন্তু তোমাৰ এনেকা হেৰি এনে তুমি এ খন দোকানেই আছে নে তোমাৰ টাউনত নে বহুতো দোকান আছে তোমাৰ?
নাই তিনি, চাৰিখন দোকান আছে।
মানে তোমাৰ এনেই তিনি চাৰি খন দোকানত চব কাম একে গোটেই কেইখন দোকানত একে কাম কৰা হয়নে নে বেলেগ কিছুমান কামো কৰা হয়?
অ একে কামবোৰ কৰা হয়।
অ অ ঠিকে আছে বাৰু।
কিছুমান কলেজৰ কাম বোৰ কৰা হয়।
কলেজৰ কাম? অ মানে তোমাৰ কলেজৰ এপ্লাই চেপ্লাই হওঁক কিবা কিবি তোমাৰ স্কিম -চিস্কিম ওলোৱা সেইবিলাক গোটেইখিনি কাম কৰা হয় ন? অহহ। পিছে তোমাৰ এতিয়া এনে ক'ত ক'ত দোকান কেইখন আছে ওচৰতে আছে চাগে গোটেই কেইখন ন?
হয় তেজপুৰতে আছে।
উম গোটেইকেইখন তেজপুৰতে আছে আক ন। গাঁৱলীয়া উম গাঁৱলীয়া জেগাত আছে নেকি তোমাৰ দোকান?
হয়, গাঁৱলীয়া এলেকাতো আছে বাৰু দুই তিনিখন। আৰু দুখন আমাৰ তেজপুৰত আছে হয়।
অ' অ' ঠিকে আছে বাৰু। উম, ল'ৰা টো নাই পিছে
এতিয়া আপোনাটোৰ কওঁকচোন বাৰু।
আপোনাটোৰ ক'ক মানে মোৰ সেনেককাতো হেৰি নাই বাৰু। মোৰ সেনেক তোমাৰ ইমান ইমানখিনি লাভ নহয় বাৰু।
হয়, আপুনি খুলিম বুলি ভাবিলে, খুলিব পাৰে।
নহয়, সেইকাৰণে তোমাৰ মানে অলপ চ কামো চলি আছে।
হয়, হয়।
এইতো চাই দিয়াচোন।
আপুনি খুলিম বুলি ভাবিলে, খুলিব পাৰে।
হয়, হয়। উম।
আপুনি কম্পিউটাৰ চমম্পিউটাৰ লাগিলে আমাৰ পৰা ল'ব
অ' ল'ম ল'ম নিশ্চয় ল'ম তোমালৰ কম্পিউটাৰ মই কম্পিউটাৰ চমম্পিউটাৰ ল'লে তোমাকক ফোন কৰিম বাৰু তোমাক মই ক'ল চল কৰা হ'ব তোমাক
আৰু আপুনি ল'ৰাকেইজনৰ লগত কথা পাতি দিব সোনকালে আমি নতুনকে দোকানখন ষ্টাৰ্ট কৰিব বিচাৰিছোঁ মানে।
আনি দিব মই ধৰিবই নোৱাৰি। ধৰিব নোৱাৰি। ৰাতিপুৱা মানত ব্যস্ত হৈ আছোঁ ন হেইকাৰণে তোমাৰ মানে দোকান মানুহ চানুহ আহি আছে যে ধৰিব নোৱাৰি বেলেগখন আনিব লাগিব বেলেগখন আনিব একো নহয়। ধৰিব নোৱাৰি সঁচাকৈ নোৱাৰি চাওঁক আপুনি। কেনেকৈ ধৰিব পাৰিব আহ ইষ্টাট বুলি থাকিলে নহ'ব নম্বৰটো লাগিব। হেল্ল'
হেল্ল'
ইয়াত ইয়াত একো নাথাকে তো পিছফালে ওপৰতে থাকে। হয়, কওঁকচোন আৰু কিবা আপোনাৰ জানিব লগা আছে? বিলটো মই হে জানোঁ উম, উম, হ'ব বাৰু।
তেতিয়া, আমাৰ ফালৰ পৰা আপুনি কিবা কিবি ল'ব পাৰিব নিব পাৰিব কাম কৰিবৰ কাৰণে
বিল মৰা হয় বাৰু। এতিয়া মানে লাইট বিল মাৰিবলে মই মানুহ আহি আছোঁ বাৰু পিছে
হয়।
যদি আপোনাক কিবা প্ৰিন্টাৰ লাগে
ওৱান নাইন ছেভেন ফ'ৰ
ঠিকে টো
মাৰিছা নেকি, মাৰি দিয়া, মই মাৰি দিছোঁ
এই কাম কৰি আছে।
অ' ঠিকে আছে বাৰু। তোমাৰ সেইবিলাক অ' হয়, শুনি আছোঁ, শুনি আছোঁ।
হয়, যদি আপোনাৰ কিবা প্ৰিন্টাৰ ই ইলেক্ট্ৰিক চিটি বস্তু লাগে তেতিয়া আমাৰ লগত কণ্টেক্ট কৰিব পাৰে।
পাৰিম পাৰিম মো
তিয়া স্মাৰ্ট মিটাৰ হৈছে ইয়াৰ কিবা সুবিধা ল'ব পাৰিব।
উম। এই তোমাৰ এতিয়া এনেকুৱা হেৰি কৰ্মচাৰী আৰু লাগিলে তুমি মোক ফোন কৰিব পাৰিবা।
হয় তিনিজন মোক লাগিব আৰু পালে আমাৰ ভাল হ'ব আমাৰ কাৰণে
উ উম উম উম হ'ব তেনেহলে বাও।
এতিয়া আপোনাৰ দোকানত কাম চলি আছে ন?
উম উম হ'ব তেনে হ'ব তেনে হয় ন উ উ